হেল্ল' হেল্ল' নমস্কাৰ
হেল্ল' নমস্কাৰ
হেল্ল' নমস্কাৰ, কি খবৰ আপোনাৰ?
আপোনাৰ ভালনে খবৰ? মোৰ ভাল, মোৰ ভাল আপোনাৰ ভালনে খবৰ? অ ভাল ভাল ঠিক আছে আমি পিছে আজি আপোনাৰ ইন্টাৰ্নশ্বিপৰ বিষয়ে কথা পাতো
হয় হয় ইন্টাৰ্ণশ্বিপৰ কাৰণেতো মোক
দিব
মই ডিব্ৰুগড়ত অসম মেডিকেল
আচ্ছা অ এনে ইন্টাৰ্ণশ্বিপৰ বিষয়ে কওচোন আ অ আপুনি?
ইন্টাৰ্ণশ্বিপৰ বিষয়ে কি হোমাম আমাৰ ক্ৰছটো আপোনাৰ চাৰি বছৰীয়া ক্ৰছ হয় সেইটো শেষ হোৱাৰ বছত ছিক্স মান ছয় মাহৰ এটা কম্পালচৰী ইন্টাৰ্ণশ্বিপ কৰিব লাগে
আচ্ছা
সেইটো ইন্টাৰ্ণশ্বিপ কৰাৰ পাছতহে আমি মানে ডিগ্ৰী গ্ৰেজুৱেচন চাৰ্টিফিকেটখন পাম
আৰু তাৰপিছত
তাৰ পিছত আৰু আপোনাৰ সেইখন চাবমিট কৰিব লাগিব কলেজত, পিছত আৰু তাৰ পাছত আহ এখন প্ৰভিজনেল চাৰ্টিফিকেট দিব
অ আপুনি কি বিভাগত কৰিছিল আ আপুনি কি বিভাগকত গ্ৰেজুৱেশ্যন কৰিছিলে?
মই আপোনাৰ ইউভাৰ্চিট অফ চাইন্ এণ্ টেকনলি এই বেচেলৰ ফিজিঅ'থেৰাপি, হয় হয়।
ওপৰে ওপৰে কওক।
এই একো নহয়। তাতে পঢ়াইছে আৰু কিবা কিবি পঢ়াই থাকে আপোনাৰ হিউমেন ৰিলেটেড। মেডিকেল ৰিলেটেড।
আচ্ছা-আচ্ছা' শাৰীৰিক বিষয়ৰ বা বিষয়ত পঢ়াই চাগে, হয় হয়। হয় আৰু আপুনি ডক্তৰৰ হেৰিটোৱে পাব ডিগ্ৰী।
হয়, ড-ডক্টৰটোৱে পাম। পিছত এটা পিটি এটা লাগি থাকিব আৰু।
অঁ পিতি। একো নাই আৰু এইটোৰ বিষয়ে কওঁকচোন অকণমান, ফিজিঅ'থেৰাপিৰ বিষয়ে কওক?
কেনেকুৱা কি হয়। আপোনাৰ এইটো এটা অহ'- এলাইড মেডিকেল ছাইসৰ ছাইন্সৰ আপোনাৰ এটা পাৰ্ট হয় আৰু।
অঁ আৰু?
আৰু এইটোত আপোনাৰ কি কৰে ধৰক- ইমিডিয়েট আপোনাৰ কিছুমান বেমাৰত ধৰক আপোনাৰ- অঁ নালাগে। চাৰ্জাৰী নালাগে বা অমুক নালাগে, তমুক নালাগে, ত' সেইবোৰত ফিজিঅথেৰাপী বহুত কামত আহে।
আৰু?
সেই তেনেকুৱাই আৰু আপোনাৰ হাতৰ বিষ হৈ আছে। কিবা এটা কাৰণত আপোনাৰ হাত খনৰ গোটেই- যোনটো ৰেঞ্জ অফ মুভমেন্ট সেইটো কমি গৈছে সেইটো আমি ফিজিঅথেৰাপিষ্ট এটা ভাল কৰি দিব পাৰিব।
আপোনাৰ ভৰিত বিষ হৈ আছে, আপোনাৰ এলাইনমেণ্ট ভৰি এলাইনমেণ্ট- ঠিক নাই সেইটো কাৰণে আমি প্ৰেছক্ৰাইব কৰিব পাৰিম।
আচ্ছা। ত' আপোনালোকে শাৰীৰিক যি বিষয়ত মানে কষ্ট হয় সেইটোৰ চলিউচনটো- উপায়টো দি দিয়ে মানে আপোনালোকে দিব পাৰে।
দিও তাতে।
অহ'-অহ'-অহ' বুজি পাইছো।
ই তাকে আমাৰ মানে, কওক আপুনি কওক?
অঁ আৰু এইটো কেইবছৰীয়া কৰ্চ হয় কি হয়, চাৰি বছৰ-
চাৰি বছৰীয়া কৰ্চ হয় আৰু ছয়মাহৰ এটা ইণ্টাৰ্ণশ্বিপ।
আচ্ছা-আচ্ছা' তাৰপিছত আপোনালোকে লিখিব পাৰিব আৰু-
হয় তাৰ তাৰ পিছত লিখিব পাৰিম। এতিয়া আমাৰ ইণ্টাৰ্ণশ্বিপৰ কাৰণে যাব লাগিব। আপোনাৰ এইটো মাহতে মাতিছে।
অঁ।
এতিয়া কি কৰো ভাবি পোৱা নাই আৰু এনেকে এটা- বেলেগ জেগাত, য'ত চিনি চিনি নাপাওঁ কাকো।
একো নহয় তেনেকে আমাৰ- চিনাকি হয় মানুহ তেনেকে জীৱনটো চলি যায়
উম উপায় নাই যাব লাগিব লগৰ কেইটাৰ লগত যাম
অ
আপোনাৰ কনফাৰ্মেশচন লেটাৰ বোলে আগত দিব
আচ্ছা সেইটো দিয়ে বাৰু চবে সেইটো ষ্টেণ্ডাৰ্ড এছ অ' পি হিচাপত
হয় হয় হয় আকৌ তাৰ পিছত আপোনাৰ সেয়া দিব এই জইনিং ডেট দিব
হয় তাৰ পিছত আপুনি জইন কৰিব লাগিব আৰু
অ এনেকে দিগদাৰ হ'ব বাৰে বাৰে অহা যোৱা কৰা তাকে ভাবি আছো কি কৰো
অ চাওকচোন বাৰু তাতে এবাৰ গ'লে হৈ যায় নেকি আৰু ইমান দূৰত হয় যিহেতু ইমান দূৰত হয় যিহেতু বাৰে একবাৰে অহা যোৱা কৰি থকাও দিগদাৰ হৈ যায়
কি কৰিব পাৰি চাও
সেইটোয়ে যিহেতু জীৱনত আগুৱাই যাবৰ কাৰণে কষ্ট কৰিবই লাগে
লাগিব লাগিব উপায় নাই আপোনাৰ কওক আপোনাৰ পঢ়া শুনা চলিছে
মোৰো পঢ়া শুনা চলি আছে মই কৰি আছো পঢ়া শুনা
কিমান কিমান বাঢ়িল আপোনাৰ
আছে আৰু বাকী বহুত আগবাঢ়ি গৈ আছো লাহে লাহে
হয় ভালকে পঢ়াই পঢ়ি পিনে আগবাঢ়ি যাব
হয় হয় হয় তাকে তাকে আপোনাকো সেইটোৰে কামনা বাৰু আৰু অকনমান তাতো আমি ফিজিঅথেৰাপিৰ কথা যিহেতু পাতিছোৱে অ আৰু ফিজিঅ থেৰাপিৰ আপোনালোক কি কি দিছে আপুনি মেচিনত কৰে নে আপুনি সেটো
আমাৰ গোটেইখিনিয়ে কৰায় আপোনাৰ মানে মেনুৱেলকৈ কৰায় তাৰপিছত আমি মেচিনৰো ইউজ কৰো কিছুমান হয় মিনুৱেলৰে হয় হয় হয় মানে আমি আমিয়ে কৰো
হয় একো মেচিন ব্যৱহাৰ নকৰাকে আমি নিজে কৰোঁ আৰু নহ'লে মেচিন ইউজ কৰোঁ
অ
হয় ত মেচিন বিলাক কি হয় আপোনাৰ অহ খন্তেক সময়লৈ আপোনাৰ বিষবাদ বিলাক মানে নোহোৱা কৰে পাৰমানেণ্ট চলিউচন নহয় আৰু এইটো
অ
কিন্তু আপোনাৰ যোনটো ফিজিকেল যোনটো আমি দিওঁ শাৰীৰিক যোনটো আমি নিজে দিওঁ সেইটোৰ কাৰণে মানে সেই টো দিলে গোটেই মানে এইটোৱে টাইম ল লয় কিন্তু এইটো মানে ভাল কৰি দিয়ে আৰু
অ আচ্ছা দীঘলীয়া সমাধান এইটো এটা হয় তাৰমানে
অকণমান ধৰক দীঘলীয়া হয় পোন্ধৰ বিছ দিন লাগি যায় কিন্তু অন অন্তত সেইটো ভাল হয় মানুহজনে মানে ৰিলিফ পায়
হয় বুজি পাইছো
হয়
আপোনাৰ মাততটো ভালকৈ আহি থকা নাই
এতিয়া শুনি আছা
অ এতিয়া শুনিছো
হেল্ল' মানে ভিন ভিন মেডিকেল কলেজত হয় ভিন ভিন কলেজত
ভি হওক গোটেইবোৰত মানে আমাৰ চিনিয়ৰ বিলাক সোমাইছে
হয় হয় হয় বুজি পাইছো অ অ অ
বাৰু
আচ্ছা বুজি পাইছো ভাল হওঁক এইটো আপুনি আগুৱাই যাওক বাৰু বহুত আৰু যিমান পাৰে আপুনি যদি এইটোৰ আৰু যোনটো আছে অহা উম মানে মাষ্টাৰ যোনটো কয় মাৰ যদি কৰিব পাৰে সেইটোও কৰি ল'ব ভাল হ'ব তেতিয়াহ'লে
হয় হয় হয় ভাবা নাই
কি কৰো চাওঁ
হয় দীঘলীয়া যিহেতু এইটো দীঘলীয়া হৈ যায় অকণমান চাই লওক কি কৰিব পাৰি কি ভাল হয় কৰিলে একদম
হয় হয় তাকে আৰু
অ আপোনাৰ ফিউচাৰত ভৱিষ্যতে কি আপুনি চেম্বাৰ খুলিব নে? কি খুলিব কি ভাবিছে?
অ তেনেকেই ভাবিছো এটা চেম্বাৰ খুলি ল'ম বুলি।
অ
কেইবছৰ মান পাছত ইয়াতে ওচৰতে এটা ঘৰতে এটা খুলি লম তুলি লৈ তাতে আৰু পেচেণ্ট চাম
হয় হয় বুজি পাইছোঁ
আজিকালি বহুত মানে ডিমাণ্ডিং এইটো প্ৰফেশচন হয়
হয় হয় এইটো বহুত ডিমাণ্ডটো হয়
হয় বহুত ডিমাণ্ডত আহিছে ত আজিকালি মানে মানুহক কলে ভালে ভালে পায় কলে যে অ লৈছা এনেকুৱা এনেকুৱা ভালে পায় আৰু
হয়
আজিকালি স্পৰ্টছৰ স্পৰ্টছতো লাগে যিকোনো স্পৰ্টছত ফিজিঅথেৰাপি হয় আজিকালি যিকোনো এটা জেগাত লাগে
ফিজিকেলি মানে শাৰীৰিক ব্যায়াম কৰি ভাল পায় মানে শাৰীৰিক স্বাস্থ্যতটো ভালে ৰাখিব খোজে ত' এইটো বহুত দৰকাৰী হৈ পৰিছে
তাকে তাকে তাকে তাকে তাকে মানুহবোৰ মানে এতিয়া মানে আপোনাৰ সেয়াত আহিছে কিন্তু মানুহবোৰ সঁচা কলে কি হ'ব মিছা কলে কি হ'ব একদম সেয়া হৈ গৈছে কষ্ট নকৰে শাৰীৰিক কষ্ট নকৰে বেমাৰ বাঢ়ি গৈ আছে।
হয় তাকেই দেখো মানুহবোৰৰ তাৰমানে যোনটো এটা দিনত মানে দৈনন্দিন জীৱনটো বহুত লেজি যোনটো কয় আমি সেইটো হৈ গৈছো ৰাতি দেৰিকে শুুৱে ৰাতিপুৱা বহুত দেৰিলৈ শুই থাকে বাৰটা এটা বজালৈকে কিছুমানতো মই তেনেকুৱা ডকক্তৰকে জানো তেনেকুৱা হয় তেনেকুৱা কৰি নকৰি পেলাই যদি সেইটো ধ্যান দিয়ে নিজৰ শৰীৰৰ তেতিয়া ইমান যত্ন কৰি ৰাখিলে পিছলেও ভাল চবৰে
পিছলৈ ভাল হয় নহলে পিছত আৰু আপোনাৰ উম কন্ট্ৰল কৰা দিগদাৰ হৈ যায়
হয় হয়
ত এতিয়াৰ পৰাই সেয়া মানে য়াং এইজৰ এজনী এটা য়াং এজৰ পৰা আপুনি যদি বদিটোক ভালে ৰাখে
উম হয় হয় সৰুৰে পৰা হয় সৰুৰে পৰা ৰাখিলে পিছত কষ্টটো কম হয় আৰু আৰু যিহেতু আজিকালি টো বহুত একদম ইম্পৰ্টেণ্ট হৈ পৰিছে ত' ৰাখিবই লাগে ভালকে
লাগিব লাগিব
সেইটোৱে
আমাৰ মাক বাপেক বিলাকে এইবিলাক ইমান নিশিকায় বা স্কুলত কলেজতো নিশিকায়
অ এইটোৰ ওপৰত অকনমান কমকে ধ্যান দিয়া হয়
কমকে ধ্যান দিয়ে যে অকল পৰ পৰ পৰ পৰ কৰি থাকে
আগৰ মানুহ আপুনি আগৰ মানুহ চাবচোন যিহেতু তেওঁলোকে কাম বন কৰা তেনেকুৱা হয় এতিয়া এইটোৰ মানে ইমান আহাই নাছিলে এইটোৰ প্ৰশ্নটোয়ে উঠা নাছিলে যিহেতু আজিকালিৰ মানুহ মোৰ মোবাইলত ব্যস্ত হৈ গৈছে বা নিজৰ ফোনত নিজৰ জীৱনত নিজা নিজিকে
হয় বুজিছো এইটো একদম সত্য কথা কৈ কৈছে আপুনি
হয় সেইটোৱে মোৰো মিহি মিহিকে অকনমান কাহ হৈ আছে এ বেমাৰ হৈ থাকেতো বতৰ
অহ তাকে তাকে তাকে দিনত ইমান গৰম আকৌ হঠাৎ ঠাণ্ডা পৰি গ'ল
অ ঠিক আছে বাৰু আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল আপুনি আগুৱাই যাওক আৰু জীৱনত
আপোনাৰো চেম কামনা থাকিল একে আশাতে হয় ধন্যবাদ
ধ্যনবাদ